অঁ কি কৰিছ উম নাই শুনা নে? কি কৈছ আহ ভাত হলেই নেকি অ
তা পিছত কি চাব্জি?
কিনো কবা আৰু আজি বনাইছো তোমাৰ দালি আছে। অ বন্ধাকবি ভাজি সেইদিনা বন্ধাকবি খাব মন গ'ল। দোকানৰ পৰা লৈ আহিলোগে, উম। তাৰমানে বতৰত নাপালে, এনেও খাবলৈ মন যায় হয় নাই। উম আমাৰ কি হয় বতৰো এ কবি ছিজন টো শেষ হৈ গল হয় নাই। তাৰ পিছত শেষ হোৱাৰ পিছতহে বস্তুতটো আচলতে খাব মন যায় ন।
খাই ভাল লাগে সেইদিনা আমাৰ আনিছিলে এদিন, তাৰপিছত সে- খাবলে ভাল লাগিলেচোন। দাইলত গোটাকে দি ডাঙৰ ডাঙৰকে কাট - দি দিছিলো, তাৰপিছত আকৌ ভাজি বহুত দিনৰ মূৰত খোৱা হ'ল যে আগতে- খাই ইমান আমনি লাগে নহয়।
উম এইটোৱে কহ, মোৰ একেই
উম, এই এইকেইদিন চব্জি অলপ দিগদাৰ হৈছে ন। ঘৰত ঘৰতো নাই হোৱা ভালকে।
সেইটোৱে এহ মানে কি থাকিলে পোকে ধৰে নহ এতিয়া
উম উম, পোক ওলাই মানে আজিকালিতো বৰষুণ বতৰ খাবলে বেয়াই বাৰু সেইবোৰ
উম।
কেলে হেৰি, তই কিবা সেইবোৰ কেঁচু কিবা কিবি নোলায় জানোঁ জুক ওম ওম মানে তাৰ পিছত আকৌ, অ কালি মই দহি বাটিলো নহয় বাতিব আছে নাই। তোৰ চাদৰখন
মোৰ এইটো বেলেগকেহে বাতিব আছে তোমাৰ
নহয় নহয় এনেই টোপাটো নহয়, এনেকে বাটাটো কৈছোঁ।
বাতাটো নাইচোন মই লগা।
নাই সিখন বাতিলে, বতা হলেই নেকি।
অ গামোচা গামোচা আছে। গামোচাখন বাটিলো এই
কেনেকে
সেইটো সেইটো নিচিনাই আকৌ, তই যেনেকে বাতিলি যে এতিয়া পকোৱা সূতা আকৌ
অ পাৰিম এনেকে বাৰু, দীঘল হয় নাই।
দীঘল অহ
অ বিহাৰলৈ যাব পাৰিম। আমাৰ এইখন মই বেছি টাইম নালাগিলে চোন, তিককে বাতি এতালে।
নহয় এহ নহয় সেইকেইটা কাপু সেনেকুৱা কাপোৰৰ যে। বাতিবলে ভাল, মোৰ সেই পিছল পিছল সেইকেইদালি একদম মিহি মিহি হৈ নাই, সুটা কেইটা যে এই সেনাকা কেইডাল বাতিবলে বেয়া আক
বেয়াই হেবোৰ যে পানী তিয়াই তিয়াই লব লাগে।
উম, কিন্তু বেছি মিহি একদম। এনেকুৱা কটনবোৰৰ ভাল আক, উম।
মিহি হলেও তাৰমানে এখন বাতিবলৈ এনে বাত খাই অলপ ভাল লাগে এনেকে বাতি। ইমান বহুত একমাহ উম, এক মাহ বেছি হ'ল হেতেনে এখন বাতিব কোৱা যে মোক কালি মই কলো উলিয়াই দেচোন, তাৰপিছত উলিয়াই দিলে বাতিব পাৰিম নাই নাজানো নহ, প্ৰথম বাতিছো যে এইবাৰ
অহ
বাতিলো ভাল লাগিলে, ৰাতি অলপ দেৰি বাতিলো এটা চাইদহে হল, তাৰপিছত কালিৰ দিনত ৰাতিপুৱা মানে সেতি কত গৈছিলে, অহ গৈছিলেগে যে ওলাই, তাৰপিছত থই গল মানে এখন।
অহ অহ।
বৰ পাই সেই কামটো কৰি থাকোঁতে মই কি কৰিলো, এই সোনকালে মই বাতি থাকোঁতে বুলি বাতি ললোঁ। পতককে হল। অব বাতিব জানিম নাই নেজানিম নাই সুত মানে ভবাই নাছিলোঁ, জানিম বুলি যে ভালেই হল।
অহ।
শিকাৰ নিচিনা হল।
ওম
তাকেহে।
মোৰ একে হেৰি কি কয়।
এনেকে ডাইৰেককেহে পাতিব আছে আৰু এতিয়া ডাইৰেককে হেৰিটো।
ক, ক-ক। আকৌ সেনেকে উলিয়াব লাগিব। টাইমটো মাজ মাজে এনেকে এটা দুটাকে বান্ধি থাকিলে শেষ হয়গে বাও। যেতিয়াওটো মই কামত লাগি নাথাকো ন।
ভাল লাগে
কিন্তু যে মোৰ যে এনেকুৱা ডাইৰেক্ট দহিককে ন মই এনেকুৱা বাতি কিনি দহি গুঠ তেতিয়া বেছি ধুনীয়াকে বব পৰা যায়।
টোপা বন্ধাটো কৈছ?
উম মানে নহয় এনেকে বাট বাটি মেলি যে বাাটি মেলি টো টোপা গুঠিলে বেছি ধুনীয়া লাগে ন। বস্তুটো মানে চাদৰে হওক যিয়ে হওক মানে।
উম, উম, উম, উম এ এ এ হেৰিতো যে এইটো অ ধৰ এ বুঢ়া-বুঢ়ী কি বুঢ়ী মানুহখিনিয়ে যে বয়স মানুহখিনিও যে কিয় সিহঁত সিহঁতৰটো আৰু এনেকুৱা মানে হেইটো টোপা বন্ধাতকৈ এইটো ভাল লাগে আকৌ বটাটো।
অ এইটো বেছি ভাল লাগে। মোক মানে কি হ'ল মই এনেকুৱা অ দুপদ যে চেলেং কাপোৰখন মোৰ।
অ, অ দুকঠীয়া, এনেকে কাটি ল'বিচোন ভাল লাগে।
অ নহয় বাটা আছে এখন হেৰিয়ে বাটি দিছে। আমাৰ আইতাইহে বান্ধি দিলে আকৌ মোক যে
এনেকে বাটাই দিলে।
অ, বাটি দিলে। মই থৈ আহিলো মানে মোক এখন বাটি দিবি দেই বুলি। এনেই বহি লং উম।
আৰু আইতাহঁতৰ আগতে বটাৰ অভ্যাস আছে ন। জানেই সিহঁতে টেকনিকটো। তাৰছত আৰু হেইটো
উম।
উম, এই চাদৰখনৰ মানে জেঠাই নিজে নোৱাৰে ন। তাৰছত মই বোলো মই বাটি দিম এখন। তাৰছত
উম।
থৈ দিলে দিলে দিলে একমাহ বেছি হ'ল। তাৰপিছত কালি ক'লো উলিয়াই দে বুলি, উলিয়াই দিলে।
উম।
বাটিলো। আগতে এখন আছিলে দেই। সেই ওচৰ খুৰীজনী কলে যে উ বাটি দিবিচোন বুলি বাটিব নোৱাৰো। একে কাপোৰ আকৌ একে নিচিনাই সেই ৰঙা যে পিংক কালাৰ ৰঙা নিচিনা পিন্ধিছিলে যে এযোৰ এনেকে বাটিব কৈছিলে মানে। বাট বাটিব নোৱাৰো বুলি বান্ধি দিলে নহয়। তাৰপিছত মই কৈছো মই বাটিব পাৰিলো হয় নহয় বুলি। তাছত বান্ধি আনি দিছে আৰু দুইখনতে। মোৰ চাদৰ মেখেলা চাদৰ যোৰটো সেইযোৰ। পইচাও গ'ল। মই বাটিম, শিকিম বুলি ভাবি আছিলো মানে। তাৰছত এই গ'ল গ'ল আৰু বাও। উম, বেয়া লাগে আক' এনেকে, উম। তেনেকেই গ'ল আৰু সেইটো।
পইচা যোৱাটো ডাঙৰ কথা নহয়। মানে নিজে শিক
নিজে শিকাতো মানে আৰু শিকা সময়টো বেছি ভাল লাগে ন
উম
কিবা
মানে এন অ, অ মানে জনাৰ পিছত হে টো মন নাযায় আৰু কৰিবলে দেই কিন্তু ন নাজানোতে মানে অ হ হ অ যেতিয়া প্ৰথম প্ৰথম বও আহ ভাল লাগে আৰু মই টো এনেকুৱা হল নহয় যেতিয়া দহি গুঁঠিব নাজানিছিলো দেই তেতিয়া ইমান ভাল লাগে মানে আহ অ আহ নকবা আৰু একেবাৰে এঘাৰটা বাৰটা ডেৰটা বাজি জ যাই কেতিয়াবা মোৰ ইমানেই দেৰি লাগে বাতি থাকো ভাল লাগে ন তেতিয়া, এতিয়া অকমান জানা হলো যে চুস্তি ঘৰ এতিয়া চাদৰ পেলাই থৈছো কেইবাখনো
মই মই ইমান দেৰিলৈকে বাৰ আনি নাবাতোবা ডিঙি বিষাই অ এনকে কৰি অলপ ওপৰত ললে ভাল সেইটো বান্ধিবৰ কাৰণে উম তাকে আৰু এইয়ে যিকোনো বস্তু এনেকুৱাই প্ৰথম প্ৰথম ভাল লাগে পিছত পিছলে পিছলে পুৰা আমনি লাগি য হয়ে
সেইটোৱে
সনেকে মন বঢ়াব লাগে আৰু যেনে তেনে কষ্ট মষ্ট কৰি হলেও
উম
তাৰপাছত আকৌ সেইটো, উ পথাৰলৈ কোনে কোনে গৈছে আজি কিমান মানুহ গৈছে?
না আমি দুজনীয়ে হম ক
কোনো নাহে নেকি আজি অনিতা‌?
অনিতা পাট ছিঙিব
অঁ অঁ
উম
মই যাবলৈও ঘৰত মানুহ থাকিব অসুবিধা আছে সেইকাৰণে নাযাও আজি
কোনে
ঘৰত মানুহ নাই যে আজি সেইকাৰণে নাযাও কৈছো।
কিবা হেৰি নাযাব অ অ বৰপা থাকিব নহয়
অ সিহত সেইবোৰ হলেও নাযাও গে আজি
কেলে?
এনেই
বল আক যাৱ যদি
নাযাওঁ, নাযাওঁ ভাল নালাগা আজি বোলে বতৰটো ভাল আকৌ
বতৰটো ভাল আজি
উম যাবি সোনকালে শেষ কৰি লবি তাৰপিছত চব নিজে আজৰি হ'লে নিজৰ কাৰণে ভাল।
মোক ক আজৰি হ'ব পৰাই নাই নহয় মই আজৰি হৈ মেলি আকৌ এফালে যাম বুলি ভাবিছোঁ।
ক'ত?
মা কে ঘৰ মে
অঁ অ'
উম
উম ভালে এতিয়া অ পথাৰ ৰুব কাৰনে তাত
নহয় তাত হ'লেই কেতিয়াবাই শেষ।
অ আমাৰ য়ে ৰুৱাই নাই কেতিয়া ৰ'ব জানো
আমাৰ কেতিয়াবাই শেষ।
উম
কালি বিয়য়েকে কথা পাতিছে বিয়েকৰ লগত দুয়ো, তোমালোক চল্লিশ বিঘা শেষ হল, আমাৰ এবিঘাকে শেষ নাই হোৱা চুন।
উম
চল্লিছ বিঘা শেষ হৈ গল, আমাৰ এবিঘা নাই হোৱা। কি হ'ব ক এতিয়া হে ভাগে।
চল্লিছ বিঘা ৰুৱে নেকি তহঁতৰ।
চল্লিশ বিঘা নিজে নুৰুৱে বেলেগে ৰুই দিয়ে ক।
কত যায় অঁ। কি
আন্ধি দিয়ে আৰু।
উম উম
আধা আধি
উম উম আমাৰ বমাহতৰ খিনি আন্ধিয়ে ৰোৱে বাৰু।
তহঁতৰ ফালে আন্ধি বুলি কয় না ভগিয়া বুলি কয়।
আন্ধি বুলিয়ে কয় ভগিয়াও আন্ধি একেটাই চোন।
একেটাই হয়
কিন্তু মেলি হ লব উম আমাৰ এনেকে ৰুৱে ক যিটো উম যিডোখৰত ৰুৱৱে সিহঁতো এতিয়াতো বেমাৰী হৈ আছে।
অ অ এতিয়া তাহতৰ এই তাহতেৰ লৈ নেকি?
উম সিহঁতে লয় আৰু ডাঙৰতে লয় সিহঁত। ডাঙৰটোৰ ককাইকে। উম তাৰ পিছত সিহঁতৰ লয় মানে আমাৰ সেই জীয়েকে লয় বা আমা খিনি ৰুইছেগে বাও ৰোৱা খা
উম উম
তাৰ মানে সিহঁতৰ হেৰি কি? তৰাণী গাঁৱলৈ বিয়া সোমাইছে যে। ইয়াত আহি মানে আমাৰ সেইখিনি খেতি কৰেগে সিহঁতে।
অঁ তহত ভগিয়াল। ন হেৰি কি হয় ৰু দাওঁতে যে নিজে ৰুবলৈ যাব লাগে নাই।
ৰুব যাব নালাগে, অকল ডাওঁতে ডাইদিয়ে।
অ
সে সেনেকুৱা আমাৰ নিজৰ ঘৰ - খিনি নহয় বাউ ইয়া খিনি এনেকোৱাকে দিয়ে। ইয়াৰ পৰা যাবলৈ দিগদাৰ হয় ন ইমান দুৰ পৰা, ঘৰতটো বনাই আছে। তেতিয়া ঘৰটো যদি হয় তেতিয়া পাৰিবগে মানে নিজে।
অঁহ, তাৰ ঘৰতো কমপ্লিট নাই হোৱা নেকি হেইটো।
উমহো, তলতখিনি হৈছে হে।
অঁহ, ওপৰ বেৰ খিনি নাই দিয়া।
একো দিয়াই নাই, অকল তলৰ অলপ ফাউণ্ডেশ্যনতটো আধালেকে দি থৈছে।
ডাইৰেক্ট একেবাৰে পকাকে বনাইছে না কেঁচাকে বনাই লৈছে।
পক তলত দোখৰ পকা আকৌ।
অহ ওপৰ খিনি মানে বেৰ খিনি কেঁচা হব মানে।
বেৰ খিনি বাঁহৰো দিব পাৰিব উ উম তেনেকে বনাব পাৰিব। এ আমাৰ যে ঘৰৰ সে বেবোৰ দেখিছিলে নে ওপৰত যে এনেকে বগা বগা। সেইখিনি সেইখিনি বাঁহৰ ৰে হয ক বাঁহৰ ওপৰত পকা হেৰি কৰি দিয়া। আজি সত্তৰ বছৰ নে পয়সত্তৰ বছৰ বেছিয়ে হলচোন ইমান ধুনীয়াকে আছে। একো বেয়া নাই হোৱা ন।
বেয়া নহয় তেনেকুৱে বেয়া।
উম আৰু বাহঁৰ খিনি ভাল আছিলে ন বুঢ়া আছিলে যে।
উম সেইকাৰণে যে যি টি বাঁহ ল'ব নালাগে নহয়।
তে উম উম উম উম উম উম।
উম।
অহ।
উম। এ সেইটো বুঢ়া বাঁহ হ'লে মানে বহুত বছৰ যায় বছৰ বছৰ বুলি ক'বলে।
উম এই তই আগতে হও কি কৈছিলি মাতো যে একদম আ